কাৰ হয় মই ৰাজীৱ কুমাৰ বৰুৱা কৈছিলোঁ ছ' আজিৰ এটা ম মই মানে ভাবিছোঁ কি আপোনাৰ লগতো এবাৰ কথা পতা হৈছিলে। চ' ত' মই মানে আপোনাৰ চ' এটা বস্তু সুধিব বিচাৰিছিলো কি আপোনাৰ মানে ভৱিষ্যতে কি কৰিবলৈ ইচ্ছা আছিলে আপোনাৰ ধৰক কি কৰিব মন আপোনাৰ আইম ইন লাইফ জানিব বিচাৰিছিলোঁ আৰু আপোনাৰ
অ'। অল হাব আচ্ছা এতিয়া মই কি কৰিব বুলি ক'ব লাগিম মানে আমাৰ হয় ন আজি সৰুৰ পৰা আমাৰ মানে উ যেতিয়া আমি লাহে লাহে ডাঙৰ হৈ আহাবো আমাৰ মানে ফোন বিলাক লাহে লাহে সলনি হৈ আহে আৰু ধৰি লওক বেছি মানে প্ৰেক্টিকেল হৈ আহে ত' মোৰ প্ৰথমতো একদম প্ৰথমতে ক'ব গ'লে মোৰ গায়িকা হ'ব বহুত মন আছিল মই বহুত ভাল পাইছিলোঁ। আৰু মানে মই গান শুনি মানে মোৰ মানে কেনেকুৱা সময়ত চব ক্ষেত্ৰতে মই গান বিলাক শুনিয়ে মই মানে মন বেয়া হলে মন ভাল হয় গা বেয়া হলে গা ভাল হয় সেনেকুৱা ধৰণৰ বহুত বেছি মানে সংগীতক সাধনা হিচাপে লওঁ আৰু সেইয় মই এতিয়া বহুত মন আছিল গায়িকা হ'ব কিন্তু ধৰি লওক সময়ৰ লগত ধৰি লওক মানে মই সেইখিনি টাইমত সময়ত মানে মই শিকিব নোৱাৰিলো বা এনেকে চৰ্চা কৰিব নোৱাৰিলোঁ বা সেইখিনি সুবিধাও নাছিল কাৰণ মই গাঁওত আছিলোঁ ন উ ভিতৰুা হয়। তাত মানে এনেকুৱা সিমান ভাল মানে সুবিধা নাই সেয়ে মানে এইটো সপোন মানে মোৰ সপোন হৈয়ে ৰ'ল যদিও মই ভাল পাওঁ এতিয়াও কৰি কিন্তু সেইটো ধৰি লওক হে কৰিব নাজাও
নালাগে ধৰক আপোনাৰ যিহেতু সেইটো আপুনি এটা গান গোৱাটো আপোনাৰ এটা আৰ্ট হয় আপুনি এটা মানে ভাল পায় ত' সেইটোক মানে কেতিয়াও এৰিব নালাগে লাগিলে সেইটোৰ চৰ্চাটো আপুনি বেলেগ যদিও আপুনি কিবা কৰি আছে তোৰ লগতে আপুনি সেইটো চাইমেল তিনি আছিলে মানে বজাই ৰখাটো ভাল আৰু আপোনাৰ। যিহেতু সেইটো এটা এম আপোনাৰ হয়।
উম, উম সেইটো কৰো কিন্তু মানে কি হ'ল ধৰি লওক কেনেকুৱা হয় জানে নে এতিয়া ধৰি লওক সেইটো ধৰি ৰাখি ৰাখিলে মানে মানে এটা সময় লাগে ন যে বহুত খিনি শিকিব লগা হয় মানে এতিয়া সময়তটো সেইখিনি পোৱা নাই সেই মানে কেনেকুৱা হৈছে এতিয়া মই বেলেগ বস্তু মানে ধৰি লওক মানে মই এতিয়া মন দিব লগা আছে মোৰ মানে কব গ'লে মই অ', মানে এই আহ সেই পৰীক্ষাবলাক যে আছে ধৰি লওক আহ কম্পিটিভ পৰীক্ষা মই তাৰ বাবে মানে এতিয়া যা মানে হেৰি কৰি আছোঁ অ'
প্ৰিপেয়াৰ কৰি আছে আৰু।
কৰিছো প্ৰিপাৰেচন কৰি আছোঁ হয় বাট মানে সেইটোয়ে এতিয়া মোৰ মানে আ আই এফ এছ হ'ব বহুত মন এতিয়া ধৰি লওক আ মানে উম হয় ইণ্ডিয়ান ফৰেন চাৰ্ভিচ
ইণ্ডিয়ান ফৰেইন চাৰ্ভিচ হয় সেইটো মোৰো এইম আছিলে বাৰু। ইণ্ডিয়ান ফ'ৰেন চাৰ্ভিচ হয় সেইটো এইম আছিলে মানে এনেকুৱা ধৰণৰ মানে বিদেশ ভ্ৰমণৰ কাৰণে হওক বা হেৰিৰ কাৰণে হওক এইটো মানে খুবেই মানে
হয়, হয়, হয় মোৰ আৰম্ভণিতো সেইটোয়ে আছিলে কিন্তু ধৰি লওক লাহে লাহে ধৰি লওক সেইটোৰ লগত মানে হয় ন যেতিয়া আপুনি বেছিকৈ জানিব অধ্যয়ন কৰিব বস্তুটোৰ বিষয়ে আপুনি বেছি ভাল পোৱা হৈ যাব মোৰ মানে তেনেকুৱা হৈছে এতিয়া মই অ', কি কয় আপোনাৰ পৰা হয়তো বহুত খিনি মানে জানিব পাৰিম কাৰণ আপোনাৰো আছিল বুলি কৈছে
হয় মোৰ মানে আপোনাৰ এম ইন লাইফ এনেকুৱা ধৰণৰ হৈছে ন মানে প্ৰত্যেকৰে এম ইন লাইফ যদি সোধে ন তেতিয়া যেতিয়া মানে এল পি স্কুলত আছিলোঁ, এল পি স্কুলৰপৰা যদি কওঁ, এল পি স্কুলত থাকোঁতে তোমাৰ এম ইন লাইফ কি বুলি সুধিছিলে তেতিয়া এম ইন লাইফৰ বিষয়ে ৰচনা লিখিব দিছিলে, তেতিয়া এল পি স্কুলৰ ক্লাছ ফ'ৰ মানত থাকোঁতে যেতিয়া মানে হেডচাৰে সুধে, তেতিয়া কৈছিলোঁ কি তেতিয়া ডক্টৰ হ'ম বুলি পেলাই তাৰপিছত ক্লাছ ফাইভত আহোঁতে পলিচ হ'ম বুলি কও, তাৰপিছত ক্লাছ এইটত যাওঁতে আপোনাৰ ইঞ্জিনিয়াৰ হ'ম বুলি কওঁ, তাৰপাছত আকৌ টিচাৰ হ'ম বুলি কওঁ ক এনেকে মানে এম ইন লাইফ মানে যিমানবাৰ সুধিছে সিমান বাৰে চেঞ্জ হৈ গৈছে। সেই স্কুলীয়া জীৱনত মানে, আপোনালোকৰ ক্ষেত্ৰত হৈছেনে নাই নাজানো। তাৰপিছত লাষ্টত, অ'। তাৰপিছত এতিয়া বৰ্তমান বাৰু যিটো কৰি আছোঁ, এতিয়া বাৰু অ' বেলেগ কৰি আছোঁ এতিয়া ক'বলৈ গ'লে, চ' ইন লাইফৰপৰা অলপমান মানে বাহিৰত আহি যোৱা গ'ল আৰু এতিয়া, চ' কমপেটিটিভ এক্সামৰ বাবে প্ৰিপাৰেচন কৰিছিলোঁ বহুত কৰিছিলোঁ। তাৰপিছত সেই হিচাপে মানে হয়তো মানে অকমান ক'ৰবাত ৰৈ গ'ল। ছত সেই হিচাপে মানে যিটো বিচাৰিছিলোঁ সেইটো নহ'ল তাৰ তথাপি মানে যিমানখিনি পাব লাগিছিলে সিমানখিনি নাই যদিও মানে যিখিনি পাইছোঁ মানে সেইখিনিতে হেপ্পী আৰু ক'বলৈ গ'লে। কেতিয়া
আচলতে জানে মানে যি হয় ভালৰ কাৰণে হয় কাৰণ হয়তো এইটো মানে আপোনাৰ কাৰণে আটাইতকৈ মানে ভাল হেই আছিলে, সেইকাৰণে ভগৱানে এইটো দিছে আপোনাক আৰু কি কয়, মই বৰ্তমান মানে প্ৰিপাৰেচন কৰি আৰম্ভ কৰিছোঁ বুলি ক'ব পাৰি ধৰি লওক, মানে মই আ, অলপতে এই পৰী ক্ষা দিছোঁ, ইউ পি এছ চি দিছোঁ মান চাবলে ধৰি লক কেনেকুৱা হয়, এতিয়া মানে পেপাৰ মানে এখন পৰীক্ষাৰ হেৰি চাই পা-পেপাৰ এখন চাই মানে আপুনি যিখিনি মানে আপোনাৰ যেনেকুৱা ধৰণৰ সেই আহিব ন' তাতকে আপুনি ধৰি লওক গৈ পিনে পৰীক্ষাটো যেতিয়া বহিব তাতে, পৰীক্ষাত বহিব আৰু আপোনাৰ যিটো ধৰণৰ মানসিকতা আহি যাব, চিন্তা হ'ব আপোনাৰ আ, মানে ধৰি লওক অলপ অ' আপুনি হতাশ হ'ব তাতে, ভয়ো খা'ব। সেই বস্তুখিনি মই চাব বিচাৰিছিলোঁ মানে কেনেকে, কেনেকুৱা ধৰণৰ অনুভৱ হয়, কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, কেনেকুৱা ধৰণে মই বস্তুখিনি মানে
হয়, মই মানে ইউ পি এছ চি দিয়া নাই কিন্তু মই এ পি এছ চি দিছিলোঁ বাৰু এ পি এছ চিৰ লগতে আপোনাৰ ধৰক এ পি এছ চিৰ যিকেইটা কম্বাইন চাৰ্ভিচৰ কাৰণে যিকেইটা দিয়া যায় সেইটোতো দিছিলোঁ, দুবাৰ দিছিলোঁ সেইটো তাৰপিছত সেইটোত চাগে মোৰ প্ৰিপাৰেচন ভালদৰে নহ নহ'ল কাৰণ কিহৰ কাৰণে মই তেতিয়া মানে বেলেগ জবত মানে এংগেজ হৈ আছিলোঁ, চ' কেতিয়া কেন এনেকুৱা ধৰণৰ হৈ যায়, কেতিয়াবা ফাইনেঞ্চিয়েল প্ৰব্লেমো আহি যায় জীৱনত। চ' ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে আকৌ বেলেগ জবত যাব লগা হয়। মোৰ বৰ্তমানলৈকে পাঁচ ছয়টা মা, চাৰিটামান মানে জব মানে প্ৰাইভেট জব চেঞ্জ কৰা গৈছে। এতিয়া বৰ্তমান বাৰু গভমেন্ট চাকৰি যদিও কৰি আছোঁ মানে তথাপি মানে হেপ্পী বুলি ক'ব লাগিব আৰু। এতিয়া গভমেণ্ট জবৰো দুটা চেঞ্জ কৰা গ'ল। ত' প্ৰিপাৰেচন বহুতখিনি কৰা গৈছিলে। ত'
হ মানে আ, কি কয় উম, মোক এতিয়া অকমান কওকচোন কেনেকে প্ৰিপাৰেচন কৰিম তাৰে অকমান কিবা এটা আভাস দি দিয়ক।
মানে বৰ বিশেষ মোৰ হেৰি নাই, আইডিয়া যদিও মোৰ ফালৰপৰা যিখিনি কৰিছিলোঁ সেইখিনিয়ে মই ক'ব পাৰিম আৰু। কিন্তু কিছুমানেতো আপোনাৰ আপুনি যিহেতু ইউ পি এছ চি লেভেলত প্ৰিপাৰেচন কৰিছে, ইউ পি এছ চি হ'লে আপোনাৰ লক্ষ্মীকান্তৰ বুকৰপৰা আপোনাৰ হেৰিৰ পৰা গোটেইখিনি মানে প্ৰিপাৰেচন কৰিছিলে, কালচাৰেলৰ যিখিনি বুক আছিলে কিন্তু মই লক্ষ্মীকান্তৰ বুক কিনিছো যদিও মানে মই ঘৰতে ৰাখি থৈ দিলোঁ, প্ৰিপাৰেচন কৰাই নহ'ল কোনোদিনে।
এনেকোৱা হৈছে, মই প্ৰিপাৰেচন কৰা নাই বাৰু মানে এইবাৰ কি হৈছে জানে, মই যেতিয়া পৰীক্ষাটো দিব গ'লো তেতিয়া মানে মই দুজন, তিনিজন এনেকুৱা মানুহ লগ পালো, যিসকলে মানে ক একদম মানে ধৰি লওক আহ ই ইণ্টাৰভিউ ৰাউণ্ডলৈ গৈছে, তেওঁলোকে দুবাৰ, তিনিবাৰ গৈছে। কিন্তু, সেইটো কৰিব পৰা নাই অৰ্থাৎ তেওঁলোকৰ সেইখিনি জ্ঞান আছে। মই তেওঁলোকক সুধিছো, মানে, মানে কেনেকোৱা ধৰনে প্ৰিপাৰেচন মানে কৰিম আৰু। আহ মানে কি, তাৰপিছত তেওঁলোকে কৈছে যে মানে মোক, এটা হেৰি কথা কৈছে। আহ, এই আন একাডেমি বুলি আছে ন, তাতে শিকিব কৈছে। হয়, হয় তাতে ভাল বুলি কৈছে, তেওঁ তাতে পঢ়ি কৰে। তাৰপিছত উম, কৈছে মই কৈছোঁ, সুধিছিলো যে ক'ত কি মানে শিকি মানে থাকে ন, এই চেন হেবিলাক থাকে, কেন্দ্ৰ বিলাক থাকে শিকোৱা। মই কৈছোঁ, তাতে কৈছোঁ যে, এইবিলাকত কৰিব নালাগে তুমি এটা কাম কৰা আমাৰ যে এন চি ই আইৰ বুক আছে।
ক্লাছ ছিক্সৰ পৰা ক্লাছ টুৱেলভলৈকে এন চি আৰ টিৰ বুক সেইখিনি।
অ', মানে এক একাদশৰ পৰা দ্বাদশ শ্ৰেণীৰ এই দুখন চাবা। যদি তুমি এইখিনি টান পোৱা তুমি ষষ্ঠ শ্ৰেণীৰ পৰা পুৰা মানে দশম শ্ৰেণী লৈ চাবা সেনেকে কৈছে। সেইখিনি চালে হৈ যাব বুলি কৈছে। আৰু মানে ধৰি লওক আৰু বৰ্তমানত যিবিলাক হৈ আছে বৰ্তমান মানে খবৰ বিলাক ৰাখিব দিছে। সেইখিনি হ'লে কৈছে যে, সেইখিনি বহুত খিনি মানে যথেষ্ট হয়, কাৰণ মানে তাৰ ওপৰতে প্ৰদান কৰে। আৰু মই যিখিনি চাইছো সেইটো বস্তুৰ ওপৰতে আছে। আৰু জানেনে বস্তুবিলাক ক'ব গ'লে বহুত সহজ বিলাক আহি যায় যে, আমি বহুত টান বিলাক চাওঁতে, চাওঁতে সেইখিনি চাব পাহৰি যাও। সেনেকে ভাবি কিনে সেইখিনি বস্তু মানে আমি এৰি যাওঁ। সেইটো আমাৰ এটা ডাঙৰ ভুল, মই এইটো অনুভৱ কৰিছোঁ। মই ভাবো, হয় মানে বহুতে কয় যে, এন চি আৰ টি বুক বিলাক চাব লাগে। কিতাপ বিলাক চাব লাগে, আৰু সেই সেইটো বহু মানে, সেইটো বহুতে নুশুনি কিনে মানে ধৰি লওক, বহুত ডাঙৰ, ডাঙৰ কিতাপ বিলাক চাব যায়। মানে সেইটো ভুল কৰি দিয়ে। কাৰণ আমাৰ যিটো মানে ধৰি লওক আৰম্ভণি আৰম্ভ ভণি মানে, সেইখিন ফাউণ্ডেশ্যন খিনি তাতে আছে লুকাই, সেইখিনি জনাৰ পিছতহে আমি বাকীখিনি চাব চালে লাভ হ'ব। সেয়ে মই ভাবো মানে, অ'। সেইটো মানে আপুনি যদি আৰু ভৱিষ্যতে দিয়ে মানে আপুনিও সেইটো কৰিব হা।
হয়। ভৱিষ্যতে মোৰ ইউ পি এছ চি দিয়াৰ প্লেনিং নাই, হয়তো মই এ পি এছ চি দিম। আদাৰৱাইচ এ পি এছ চিৰ হয়, হয় এ পি এছ ছিৰ কাৰণে বাৰু সেইখিনিয়ে হয়। অ', মোৰ লগৰ ছোৱালী এজনী এপ এ ইউ পি এছ চি দুবাৰ মান হেৰি কৰিছিলে বাৰু অ', প্ৰিলিমছ ক্লিয়াৰ কৰিছে। চিলে কিন্তু মেইনচ ছাগে কৰিব নোৱাৰিলে নেকি, ত' তেনেকুৱা আৰু অ', লাষ্ট টাইম মোৰ লগৰ দুজন মানে, মানে এ পি এছ চিত পালে। ত' ডি এছ পি পালে, চ' ডি এছ পি পালে, এনেকে হেৰি পালে ক্লাছমেট আছিলে। ত' এতিয়া ক'ৰবাত হেৰি কৰি আছে, খবৰ বাৰু হোৱা নাই যদিও, মানে দেখি থাকো ফটো।
আপুনিচোন আৰু কৰিব পাৰে চাগে।
কৰিব পাৰোঁ, এতিয়া মানে হেৰি হ'ল ন এতিয়া। চাকৰিৰ ক্ষেত্ৰত, যিহেতু চাকৰি যিহেতু কৰি আছোঁ এতিয়া চ'। তাতো মানে, হেৰি হৈ থাকে সময় দিব লাগে এতিয়া।
হওঁক বুজিছো, বুজিছো মানে হয়, আপোনাৰ যিহেতু আগতে ধৰি লওক, আপুনি অকনমান হলেও কিবা এটা চাইয়ে থৈছে, আপাৰ তেনেকে ধৰি লওক, আপুনি দিনত এঘন্টা কে দিয়ক, বেছি দিব নালাগে এঘন্টাকে দি লওক। আৰু আপুনি চাকৰিও কৰে, কিছুমানত তো এইবিলাক চাকৰিয়াল বিলাকৰ বাবেও মানে মানে শিকাই ন।
হয়। এনেই আচলতে কি হয় আপুনি ঠিকেই গৈছে বাৰু এনে কি হয় মানে যদিও কৰো আমি মানে এতিয়া যিহেতু বেচিলৰ হয় লগৰ বিলাকৰ লগত থাকো একেলগে ত' একেলগে থাকিলে মানে এতিয়া মানে চাকৰি লাইফত মানে সেইটো মানে বহুত চেঞ্জেছ আহি যায়। এতিয়া ধৰক ঘৰত থাকিলে ঘৰত থাকিলে ল'ৰা এজনে বা ছোৱালী এজনীয়ে মানে প্ৰিপেয়াৰেশ্যন কৰিবলৈ অলপ সময় সময় পায়। কিন্তু লগৰ বিলাকৰ লগত থাকিলে কি হয় আমাৰ মানে আড্ডা দিওতে এবাৰ ঘুৰো তে ফুৰোতে এনেকুৱা ধৰণৰ কৰোতে মানে টাইমবিলাক মানে কেনেকৈ গুচি যায় গ'মেই নোপোৱা হৈ যায়। ছ' তাৰে মাজতে যদি সময় উলিয়াই প্ৰিপেয়াৰেশ্যনো কৰিব খোজা যায় তেতিয়াও মানে লগৰ আহিব, লগৰ অহাৰ পিছত আৰু কেনেকেনো পঢ়িব আপুনি, এনেকুৱা ধৰণৰ হৈ যায়, যিহেতু আমি এতিয়া ৰুমত থাকোঁ হয়।
অ' আপুনি মানে কি ঘৰত নাথাকে নেকি?
হয় মই ঘৰত নাথাকো মই মানে লগৰবিলাকৰ লগত থাকো ইয়াতে।
মানে আপোনাৰ ঘৰৰ মানে আচল ঘৰ ইয়াতে হয় নে নে বেলেগত হয়?
মোৰ ঘৰ গুৱাহাটীৰ পৰা অকণমান দূৰত হয়। মানে ধৰক আপোনাৰ হেৰি আৰু এয়াৰপৰ্ট ছাইডত যাব লাগে আৰু, মোৰ ঘৰ সেইফালে।
অ' মইয়ো, মই তাতে থাকো। এইখিনিতে আছো তোমাৰ
অ', অ' আচ্ছা, আচ্ছা ওচৰতে তেনেহ'লে আপুনি? হয়। মই মানে থাকোঁ এইফালে আপোনাৰ, হয়। আপুনি আজাৰ থাকে ন? মই আজৰা সিফালে ছয়গৱত হয়। চ' হয় দূৰ আছে হয়। সেইফালে এ আপোনাৰ মই থাকো মানে খানাপাৰাত, খানাপাৰা আৰু ছয়গাঁও যিহেতু দূৰ হয় বহুত চ' সেই হিচাপত মানে ইয়াতে থাকিব লগা হয় আৰু, যিহেতু ডিউটিও ইয়াতে সেইকাৰণে মানে এটাই থাকি দিওঁ আৰু লগৰ বিলাকৰ লগত।
ভালে আছে ব বাৰু আ আচ্ছা হৈ গৈছে ন তাই। মানে হেৰি কৰো দিয়ক অ' ভাল লাগিল আপোনাৰ লগত কথা পাতি। অ' অ'। অ', অ' ৰাখিছো দিয়ক। অ'